হেল্ল'।
শুলা মানে তোমালোক।
এ শুই আছিলো ল'ৰাক শুৱাওতে।
মোলে হে এই সেন্দুৰতটো যে। তোমাক দিয়া চিংগাটো ফটো এটা দি দিবা হা হওক সেন্দুৰ মেল পাহৰিলে লোৱা ক এটা লৈ আহিবলে কম।
অঁ অ।
তাহপাচত হোৱাটছএপত দি দিলেও হব।
কালে অ লোৱা টোলে।
আমাৰ লৰালে। হ মোলে দিলও হ'ব এটা তাক আনিবলৈ কৈছো আকৌ বৌ গুচি যাব হয়টো লৈ যাব নহয় মন। পাহৰি থাকিলো আনিব তাৰাপাই। প ন খালো পাই মাছ মাংস ভাজি।
অহঁ।
তাৰ পা এতিয়া সেই সাণ্ড গুই গলো বনাই থৈ আছিলে আকৌ গাখীৰ আনিছে গাখীৰৰ চাহকন খাই সেইটো উতাব লাগে। তাকে অকল ম খাই বৈ হে শুম।
আমি খালো খাই পেলাই আহি আৰু লৰা খোৱালো অকমান।
অ জোগেঞ্চাৰ ঘৰলৈ নাহিলেই চোন।
নাই অহা ঘৰলে গল হেৰীয়লে গলগে।
লখিমপুৰলৈ আহিলে আৰু কাইলৈহে থাকিব হেনো আমাৰ ঘৰত।
অ লগ তাত দেখি পাইছিলো লোৱাক মাতিছিলে।
হা
তাপা সৰি হলো গাছে গা ভাল নহয়।
উম উ। হ
সক।
তাকে কাইলে দাত টো হৰাম।
অহ।
লোৱা কাইলৈ পৰীক্ষা নাই যে। হ নহ'লে মই বাটলৈও যাব নোৱাৰো।
অঁ। হোৱা বাবা গুই দাত নেকি?
গুৰি দাত মুঢাকেইটা আকৌ বিষ খেপাল। দুটা মূঢ়া দুটা দাঁতৰ দুটা মূঢ়া দুটামান মূঢ়া আছে একেলগে হৰাই পেলাম।
অঁ। কিমানকে উ চাৰিশ মানকে ল'ব চাগে এটা।
নাজানো এনেই ডক্তৰক দেখুৱা দেই সাতশ ল অ মোৰ প্ৰেচক্ৰাইপ্যন আছিল দে এতিয়া। ক দিন হ'ল ন। শচিন্তৰ ওচৰত আমাৰ ঘত যে খাই গৈছিলো নাম্বাটো বিচাৰিবা আকৌ কাক বিচাৰিম? নথাকা পাম গলেই পাম গ'লে নহয় মই দোকান মনামাহতত আছে নি আহিব দিয়। ত কথা পাতিবলৈ কৈছো কথাই মই বিচাৰি পোৱা নাই অ স সেয়াৰ ওপৰত। তীৰ্থ ভ্ৰমণৰ ওপৰত পাতিলে কাৰোবাৰ এটাৰ লগত লোৱাই। বৰদোৱালৈ যোৱা কথা পাতিলে কৈছে চখকে জইনভছ এই গায়ক। নত চৈধ্য হেজাৰ মান ল'ব। মই কি পাতিম বাও।
হে আমি ফুৰিবলৈ যাম নহয় গৰম বন্ধত এই একৈশ তাৰিখে।
হম।
যোৱা কথা আছে কি হয়?
তাকে হে। কাপোৰ কানি কেইটামান গোটাব হ'ল।
তাকে ভাইটিক কৈছো ভাইটিয়ে
ভাইটিক কৈছো বোলো ফৰ্ক দীঘল আনিবি। এ এটা মোৰ লে ল'বি এটা ৰিমিলে ল'বি বুলি কৈছো। পত্নীক গাই আছিলো ফোনটো কঠাই গ'ল নহয়। নকন্দ থ হ। দীঘল ফৰ্ক লই গৈছে ময়ো বেয়া পাইছো ইজা বেয়া পাওঁ। ভৰিকেইটা ঢাকি দীঘল ফৰ্ক বোৰে ভাল।
লং ফৰ্ক বোলো কি আনে। ধনঞ্জয় ভাইতিয়ে যাব বোলে ৰাতি।
উ ভিনদেউ ভাত নাখালে হেৰি। খালে এনাচ কাটি খালে আম কাটি খালে শুলে এতিয়া। সঁচ গুধিটোৱে খাম আৰু।
ৰাতিয়ে যাম বুলি কৈছে দুইটা। সেইহে যাব বনাই পেলাই খাব পাৰিব।
ডিমৰ দম বনাবলৈ কৈছো জিকা ভা। জিকা ভাইটিকেই হেৰিয়া তাৰ পৰা লবলৈ কব লাগে ঔ। সেই বগেনৰ নহয় ইটো লৰা পৰা লবলৈ ক'বাচোন। জিকা কেইটা ধুনীয়া আজিকে কিবা পাচলি এটা সি আহোঁতে লৈ আহিলেই হ'ব দুইটা।
অ।
বেলেগ পাচলি নাই ঘৰত ভাত। গেলা চিঙিলে ওলাব হ'ব নিচিঙৰ চাগে। মাজে নেকি? উম ননই।
বতৰ কেনেকুৱা সেইফালে।
ৰ'দ দিছে মই কাপোৰবোৰ ৰ'দলে দি থৈ আহিলো।
ইয়াতো ৰ'দটো ওলাইছে কিন্তু সেই গাজি আছে আকৌ।
হম।
গাজনি মাৰি আছে।
উম
স্কুলৰ পেলাই পানী আহিছে নে কি জানো?
পিছলা চিছলা বোৰ টো একদম বগা হৈ আছে ঘা ঘগৰা চগৰা
ইয়াতো গোটেই স্কুলৰ ফিল্ডে চিল্ডে গোটেই পানী।
উম
লৰাক মই কোচতহে লৈ গৈছো আছে খাই বৈ শুইছেগে অকমান। অ, ভাইটিও খাই বৈ পৰি আছে পকাতে।
মই পকাত হে পৰিছো বিচনাত নাই পৰা নহয়।
পকাতে পৰি
যোন বা হতৰ ল'ৰা ছোৱালী পৰীক্ষা খবৰ লোৱাই নাই মই তাইয়ো মৰা নাই মইও মৰা নাই।
মোৰ মৰা নাই খালী লৰাই মাৰিছিলে ভাইটিলে পাতিলে। তাৰপিছত সি পৰীক্ষা ভাল হৈছে বুলিয়ে কৈছে এতিয়া।
উম
কাইলৈ সিহতৰ আছে নে জানো?
প্ৰাচুৰ্য হতৰ থাকিব ইহতৰ নাই ইহতৰ হিষ্টি আছে।
অ - অ।
কি আছে পলটিকেল আছে
উম, এটা বন্ধ হ'ব বুলি কৈছে লৰাই কৈছে বন্ধ হ'ব আমাৰ গৰম বন্ধ।
ভালেই ভাল আক আমাৰ ইয়াৰ এই কচিংটোৰ কথা আছে নহয় হয়টো শুধিম মই ফোন মাৰি পেলাই গৰম বন্ধ বন্ধ হব নাই? কেলে দিব আকৌ তাহুন। বন্ধ দিব হেনো। কোনে কৈছে? স্কুল হে বন্ধ স্কুল হে বন্ধ হব। তোমাক ঘৰৰ ফোন কৰিছে আকৌ ভাল কে। অ, ফোন মাৰিছে বাবা - বাবাই মাৰিছে। এইখন নাই গোটেই খন। সিহতে সৰু আকৌ সেইকেইটা নামকেইটা কি ই আহাক নে। আৰ চি নাইন টি। ফ্লৌ গ্লাচ আছে যে উম - উম
নতুন কে লোৱা।
আমাৰ লৰাতকে সিহতি আগৰ পৰা লোৱা কৈছে মোক বছৰৰ পৰা হ'ল সপাই নে সিহতৰ। এবছৰমান হল উম, ভাইটি থকা
আগৰপৰাই তে ঘৰ উৎপাত কৰি কাৰণে দি থৈ দিয়ে তাত।
পইচাবোৰ ক'ত খৰচ কৰিব ঘ বুক লগাই থৈ গল।
ভলেই সেই ক উম,
জোনবাই ফোন কা মাৰিব পা নামৰিল কিবা কিয়।
ম ময়াই নাই। ফোন ময়াই নাই মোৰ কা আ দেৰিকে মাৰিম।
অৰুণাচল নেপায়কা কখন খানা পলাটোয়ে আছে। মগিলাছত নাখাও। এ গাল দিছ চাগে ধৰ - ধৰ - ধৰ - ধৰ - ধৰ তললে নমাই দে। চাহ - চাহ বিস্কুট। তুমি বিস্কুট তুমি আনিছিলা নি তোমাৰ বাৰ্ডে কেইটকা। অ। উখন কথা। এঘণ্টা বাতে এ মিনিট হবো কাট থব লাগি হেল্ল কি কৰিছা।
এয়া শুই আছোঁ।
এই অসমীয়া চাৰিত পেগ। উম উম এ চাহ খাবলৈ লৈছো।
আমি খালো ভাত পানী খাই শুইছোহি।
অ অ মুললি।
মুললি শুলে টো
অ মোল লগত যে কথা এটা নপতা হলো
ৰাতি মামাহঁত যাব।
অ গম পাইছোঁ পুৰা পানী হৈ গৈছে ইয়াত লখিমপুৰত।
পানী ধেৰ হৈছে আমাৰ এই এইবলে
ব বজাৰপতি ৰাস্তা গোতেই পানী তাপা এইটো অৰুণাচল পা গোটেই বান্দৰডালে পানী বৈ আহি
অ গোটেই ঢল নহয় দেখিছোঁ।
নিপকুৰ অ নিপকুৰ।
উম সেফালে এতিয়া। ত বজাৰ তোমালোকে যোৱা ৰাস্তাটো পানী নেকি।
অ সেইটো যে বজাৰপতি সে কণকে স্কুলৰ ওচৰ গোটে পানী আলি, নিউজ পোৱা নাই জানো।
পাইছো সে জেগাবোৰ
অ অ খা ওক না ৰাস্তাত মানু্তা ভেতা দিছ নালাগে।
ডাঙৰ বৰষুণ যে তাত দিলে নাই দিনত দিছিলে নে নাই আজি।
ইয়াত দিনত দিলে এজাক এ চাৰে দছটা মানত।
উম।
তেতিয়াই দিয়া চাৰে দছটা মানত সেই অ চাৰে দছটাত। কে আক দছটা মান পা দিছে পুৰা ধাৰা
উম ডাঙৰকে মাৰিছে নহয় এতিয়া গাজি আছে আমাৰ ইয়াত।
অ ইয়াতে এই অ ইয়াত। টো বতৰটো আকৌ কোলা মাৰিছে হ'লোও ৰ'দটোৱে দি থাকিব বাও
সেই গাজি আছে।
অ
উম ভাত
সেয়া আছে আছে
উম সিহঁতে ক'বাত যাব নিকি বন্ধত ফুৰিবলে যাব নেকি উম
আমাৰ সে সেইটো দে অঁ হ'ব এতিয়া মই চাহকণ খাই লওঁ
হ'ব অ, উম